হেল্ল' অহ কি কৰি আছা নমস্কাৰ নমস্কাৰ কৰ
অ আছো ৰবা এই অকনমান আগতে ভাতটো খাই উঠিলো
অ ভাত খালা নেকি!
উম ৰাতিৰ আহাৰ গ্ৰহণ কৰিলেো অলপ আগতে
অহ কি খালা।
কি খালো মানে উ অহাকালি যিহেতু আমি হোষ্টেল যামেই মই মানে অহা কালি হোষ্টেল যাম হোষ্টেল গলে আজি আজি ঘৰত আহ মাছ আনিছিল অ মাছ এইয়া ম সেই মাছ তোমাৰ এই জিকা কোমোৰা সেনেকোৱা আমি মানে মিশ্ৰণ কৰি কিনে বনাইছিল বনাই কিনে সেইটোয়ে খাই দিলো আৰু
অ অ
এই তোমাৰ কোৱা
মইয়ো তোমাৰ খালো আৰু মাটন খালো অহ, মই খাচী খালো খাচী। মানে মায়ে বনাইছিল আৰু অহ খাচী মাংস খালো। মায়ে বনাইছিল আৰু ধুনীয়াকে।
হয়', - হয়', -হয়', বাকী গৰম কেনেকুৱা?
গৰম আজি বহুত গৰম দিছিল তোমাৰ তাতে দিছিলে নেকি?
বাপৰে বাপ নকবা আৰু মানে ইমান গৰম পৰিছে ন তুমি ঘৰতো থাকিব নোৱাৰা বাহিৰতো থাকিব নোৱাৰা।
তাকে- তাকে আজি একদম ছয়ত্ৰিশ ডিগ্ৰী দি দিছে গৰমে।
অহ, বহুত গৰম দিছে মানে। হা, তুমি মানে একদম এনে একোৱা এ এনেকুৱা মানে তোমাৰ অনুভৱ হ'ব যেন তুমি এ তোমাৰ এ ভাৰতত ন নাই আৰু মানে তুমি অসমত নাই তুমি বেলেগত আছা তেনেকুৱা মান অনুভৱ হব।
আমি মুম্বাই বা দিল্লী তেনেকুৱা তাতে আছো।
উম, মানে একদম ৰাস্তা- ৰাস্ত টান একদম তেনেকুৱা আৰু মৰুভূমি টাইপৰ মানে একদম তোমাৰ আহ অনুভৱ হ'ব বাকী- বাকী কি কেনেকুৱা যাই আছে দিনবোৰ?
দিনবোৰ ৰবা মোৰ মানে এইটোৱে অহাকালি তোমাৰ ইণ্টাৰ্ণশ্বিপ শেষ হ'ল।
অহাকালি -অহাকালি নে যোৱাকালি?
অহ, চৰি যোৱা কালি -যোৱা কালি।
যোৱা কালি
গম পাইছে অ', যোৱা কালি তোমাৰ ইণ্টানৰ্শ্বিপ শেষ হ'ল আৰু সেই আমাৰ এই কলেজৰ পৰাই দিয়ে আৰু। আমি তাতে কৰিব লাগে কৰিলো আৰু আমি সেই এটা বহুত ডাঙৰ আ, কোম্পানী আছে এটা এ এল এন টি বুলি কোৱা যায়।
অ', - অ', -অ', গম পাইছো।
কৰিলোঁ আৰু। অ অ তে সেইটোয়ে আৰু কৰিলো আৰু আৰু যোৱা কালিয়ে তোমাৰ শেষ হল পুৰা একমাহ মানৰ আছিল গোটেই আৰু
অহ', - অহ', - অহ', ঠিকেই আছে বাৰু তে। চাৰ্টিফিকেট দিলে হয় নাই
চাৰ্টিফিকেট তোমাৰ মই পাঁচ তাৰিখে মানে পাম গম পাইছা পৰখি।
অহ, পাঁচ তাৰিখ মানে দিয়ে দিব।
উম, হম- হম পাঁচ তাৰিখে মানে দিয়ে দিব আৰু। আৰু মইয় মানে তোমাৰ পাঁচ তাৰিখ মানে তে কলেজতো ওলাই আছো। গম পাইছা হেল্ল', হেল্ল', হেল্ল', হেল্ল', নেটৱৰ্ক ইছু হৈছে নেকি? হেল্ল', হেল্ল', হেল্ল',